হেল্ল'।
হয় হয়, শুনিছোঁ কোৱা।
হয়, নমস্কাৰ।
অ নমস্কাৰ-নমস্কাৰ। শু অ শুভ সন্ধিয়া, হয়।
কি কৰি আছে?
মই এনেই কথা পাতি আছিলোঁ ৰ'বা এতিয়া মানে আজৰি হ'লোঁ কোৱাচোন।
অঁ। মানে এতিয়া মানে এক - একো কৰা নাই ন, মানে চ - চাহ খালে?
এই চাহটোৱে জাষ্ট খালো ৰ'ব এই মাত্ৰ চাহ খালোঁ।
অঁ, হয় হয় ঠিক আছে।
অঁ।
মই একো কৰা নাই। মইও চাহ খালো এতিয়া, উম হয়।
আৰু তুমি থলুৱা খানা কি কি খোৱা ঘৰত? হম।
উম, খৰত আপোনাৰ তম- ৰুটি খাও। আৰু আপোনাৰ চাহটো চাহটো মানে খায়ে থাকো মানে চাহটো অলপ মানে বেছি খাও, তিনি টাইম মানে চাহে মানে। চলি থাকে, তাৰপিছত আপোনাৰ ভাতটো খাও আপোনাৰ। ঘৰুৱাখানা বিধ পিঠা খাও আপোনাৰ।
পিঠা খোৱা ন কি-কি পিঠা খোৱা?
পিঠা মই আপোনাৰ এইটো এটা পিঠা যি আছে আপোনাৰ তেলে দি বনাই যে।
অ' তেল পিঠা বুলি কয় দিয়া হয়।
অঁ। তেল পি -পিঠা কয় আৰু এটা আপোনাৰ এইটো ন- নাৰিকলৰ পি -পিঠা বুলি কয়। সেইটোও খাওঁ আৰু আপোনাৰ চ-চ চুঙা পিঠা আছে চুঙা পিঠাও খাওঁ। অ আৰু এটা পিঠা আছে এইটো আমি কি বুলি কি কওঁ দুধ কুলিব বুলি কওঁ মানে সেইটো গাখীৰে দি কৰে।
অঁ, অঁ। অ ত -তুমি টেকেলি মুখত পিঠা দিয়া খোৱা খোলা চাপৰি পিঠা খোৱা হয় নে?
অঁ।
তেল তাৰপিছত তিল পিঠা লাৰু আৰু মুড়িৰ লাৰু। এইবোৰো খোৱা।
হয়-হয়। খা আৰু আ- আপুনি খাই নেবি সেই?
অ মই পিঠা খাওঁ বিহুৰ সময়ত পিঠ পিঠা খাওঁ সান্দহ খাওঁ গুড়ি খাওঁ বৰা চাউল খাওঁ।
অঁ।
অঁ, অঁ এতিয়াতো গৰমৰ বতৰ উম।
অঁ, বিহুত এনে খোৱা হয় পিঠা বেছি।
অঁ, বিহুৰ সময়ত বেছিকে খোৱা যায় আৰু জলপান হিচাপত।
হয়।
অঁ, এতিয়াতো তোমাৰ গৰমৰ সময় পৰিছে ত' বিভিন্ন ফল দেখা পোৱা যায় তুমি কি কি কি কি ফল খালা এই গৰমত।
গৰমত মই ফল খাইছো আপোনাৰ ক-কঠাল খাইছো। তাৰপিছত আম খাইছো তৰমুচটো তৰমুচো খাইছো।
অঁ, অঁ জাম খাইছা জাম, জাম মধুৰিআম।
অ হয় হয় খাইছো মধুৰি আম খাইছো জামটো খাইছো
অ অ তুমি কঁঠালৰ যোনটো কলা সেইটো সজা কঁঠাল যিটো সেনেকে খাইছা নে পক
অ প-পকা কঠাল খাইছো।
অ অ এনে কঠালৰ আমি চব্জিও খাব পাৰো আৰু গুটিও দালিত দি খাওঁ হয় ন
অ হয় চব্জিও খাব পাৰো আৰু ক-ক-কঁঠালৰ যোনটো গুট কি আছে এইটো গুটি আমি যিকোনো চব্জি খাব পাৰোঁ লগতে কঁঠাল চাটনি বনাইও খাব পাৰো।
অ চাটনি বনাইও খাব পাৰো যায় তাকে তাকে অ আৰু অ এনে পুৰা পুৰা হিচাপত কি কি খোৱা চাপ'জ তোমাৰ আলু পোৰা আলু পোৰা বেঙেনা পোৰা
অ আলু পুৰা খাও আৰু বেগেনাৰ পুৰা সেইটো খাওঁ অ অ খাওঁ বিলাহীৰ পৰা খাওঁ।
আৰু মাছ পোৰাও খাওঁ কেতিয়াবা।
অ অ মাছ পৰাও খাওঁ হয়
অ কেতিয়াবা এনে ভাতৰ লগত এনেকুৱা খাদ্য খাই পাইছা তুমি ধুনীয়া বতা বা দালি বতা
হয় ভাতৰ লগত খাই পাইছো এইবিলাক।
অ অ তৰকাৰী হিচাপত আমি এনেকুৱা আৰু ৰঙালা চঙলাও খোৱা যায় আৰু ৰঙালা আলু এনেকে মিক্স।
হয়, ৰঙালাও আলু মাছ হ'লে আৰু
কি ধুনীয়া খাদ্য হয় না।
এনে আপোনি এনে, মানে ডেইলি মানে এনেকুৱা এটা খাদ্য আছে। মানে চব্জি বুলি কৈছো, আপোনি ডেইলি আপুনি কি খাই ভাতৰ লগত?
ভাতৰ লগতো মোৰ এনে চব্জিখনন থাকে, তোমাৰ জিকা ভাত কেৰেলা তাৰপিছত তিতা কেৰেলা ঢেকীয়া। শাক এনেকুৱা থাকে আৰু কিবা - কিবা সেউজীয়া পাচলিটো খাওঁ কেনু মই সঁচাকে।
অ' হ'ব দিয়া।
অ' আলু থাকে ভেন্দি থাকে তাৰপিছত এইবিলাক বিন সেইবিলাক খোৱা যায় আৰু নিজে বজাৰ কচু খাওঁ কচু দালিত দিউ
অ' কচু খাই অ' কচুটো বহুত ভাল হয় কচুট
অ' আচ্ছা তুমি মিঠা খাদ্য খাই ভাল পোৱা নে নোপোৱা?
মিঠা খাদ্য।
পায়স, মিঠাই,
অ' হয় মিঠা খাদ্যয় খাই ভাল পাওঁ।
অ' অ'।
খাব নোৱাৰি সেইটো মিঠা, মই মই মিঠা খাদ্যৰ মোৰ বহুতে ভাল লাগে, কিন্তু মই ইমান আৰু খাব নোৱাৰো কিন্তু বহুত মানে কি হয় খালে মানে।
অঁ। এনে তোমাৰ মিঠাই কি কি খাই পাইছা। এনে মানে তোমাৰ আটাইতকৈ ভাল লগাটো কোনটো,
মিঠাই অ'। অ' এইটো এটা কইছিল। লাল মহন্তই, আৰু অ' লাল মহন মোৰ চবতকৈ ভাল লাগে এইটো।
অ', আৰু কালাকান এইবিলাকো ভাল লাগে বাৰু ৰসগোল্লা। কাজু বৰফি। আৰু আমাৰ ভাৰতৰ মেইন কোন হেৰি জানা নেচনেল ফুড হৈছে তোমাৰ জিলাপি।
অঁ, ফালটো নেচনেল জিলা।
অঁ, নহয় নেশ্যনেল মানে মিঠাই তোমাৰ জিলাপী আমাৰ জিলাপীটো খায়ো ভাল লাগে।
হয়।
তাৰ পিছত আৰু তোমাৰ এনে আৰু তোমাৰ যদি মাংসৰ ফালে যাওঁ তোমাৰ এনে হাঁহৰ বা, বা কুকুৰাৰ মাংস খাই পাইছানে বা মুৰ্গী- চুৰ্গী এনেকুৱা।
অঁ, খাই পাইছো মুৰ্গীৰ খাই পাইছো কুকুৰাৰো খাই পাইছো।
অ এনেই হাঁহটো বনাই পাইছা তুমি?
নাই হাঁহটো মই বনাই পোৱা নাই এতিয়ালৈ কিন্তু, খাই পাইছো। অলমান, এনে আপোনাৰ কেতিয়াবা এইটো নতুন বছৰত আহে মানে যেতিয়া খাওঁ হাহৰ মাংস।
বা উৰুকাৰ দিনা হয় নে?
হয় হয় উৰুকা দিনা।
অ' এতিয়া তোমাৰ হেৰি, এনে সৰু মাছ কি কি খাইছা তুমি?
সৰু মাছ, সৰু মাছ আপ এনে, এইটো পুঠি মাছ খাইছো।
অঁ, অঁ দৰি কিনা তাৰপিছত তোমাৰ মাগুৰ মাছটোও ভাল লাগে। শিঙি মাছটোও ভাল লাগে না?
হয় মাগুৰ মাছ ভাল লাগে। শিঙি মাছো ভাল লাগে। আৰু সৰু মাছ এইটো, এইটো আপোনাৰ এইটো টেঙৰা বৌ বুলি কোৱা এটা সুৰুমাছত।
অঁ, অঁ টেংৰা টেংৰা ধুনীয়া পইছা এইটো টেঙেৰা মাছতটো ভাল লাগে হয়। আৰু তোমাৰ অঁ এই। মাগুৰ মাছটো নৰসিংহৰ পাতৰ জোলে দিনে খাই পাইছা?
অ' নৰসিংহ পাতে মই এইটো খাই পোৱা নাই এইটো।
উম, ভাল লাগে, ভাল লাগে নৰসিংহৰ পাতটো দি দিব লাগে মজা লাগে।
উম, হয় কিন্তু নৰসিংহৰ পাত মাৰ মাছৰ লগত এনেই খাই পোৱা নাই এনেই।
অ' মাছৰ লগত খাই ভাল লাগে কিন্তুটো ষ্টাইলটো মজা একদম। অ' বাকী তোমাৰ যদি মই। ইণ্ডিয়াৰ বা অসমৰ বাহিৰত ৱেষ্ট বেংগলৰ খানা হক বিৰিয়ানী খাই কেনেকুৱা লাগে?
অ' বিৰিয়ানী খাই মানে বহুতো ভাল লাগে, তাতে মাংস থাকে।
আলু আলু থাকে, কণী থাকে হয়নে কলকাতা বিৰিয়ানীটোত।
হয়, হয় বহুত ভাল লাগে, ভাল লাগে আৰু মানে আপোনাৰ পেট ভৰি যায় মানুহটো
আহ একবাৰ খালে পেট ভৰিৰি যায় কিন্তু।
হয়, ভাল লাগে।
দক্ষিণ ভাৰতৰ এইবিলাক খানা খাই পাইছানে? তুমি এই লগত এইবিলাক যে আছে। ইডলি, ধোচা
অ' নাই নাই নাই সেইবিলাক মই খাই পোৱা নাই সেইবিলাক।
অ' অ' সেইটো অলপ অসমীয়া ষ্টাইলৰ লগত মিলেই কিন্তু খানাখিনি।
উম, হ'ম।
উম, এনে সাগৰীয়া কিবা খানা খাই পাইছা তুমি মাছৰ নিচলা মাছ?
অ' নিচলামছ অ' খাই পাইছোঁ।
অ' মোৰ এটা খাদ্য খাব মন আছে কি জানা অক্টোপাছত খাব মন আছে‌ মোৰ।
অ' অ' সেইটোতো বহুত দাম সেইটো।
অহ' সেইটো বস্তু ব নাপায়ো আৰু ইয়াতে।
অ' নাপায়
লগতে তোমাৰ, উম আহ অ'।
আৰু সেইয় আৰু থ'ল আৰু আজিকালিতো আধুনিকতা অহাৰ পৰাতো ম'ম' চাওমিন বিৰিয়ানী বিৰিয়ানীটো বাৰু আমাৰ অ 'হেৰিৰে খাদ্য হয়। ভাৰতৰে হয় কিন্তু ম'ম'টোতো নেপালৰ খাদ্য সেইটোও ভাল লাগে খাই হয়নে?
অঁ, ভাল লাগে খাই।
অঁ অঁ।
চামিন তটো চ - চামিন তটো চাগে আছ
অ' চাওমিনটো চাইনাৰ চাগে হয়।
উম চাওমিন অ' চাওমিনটোও খাই ভাল লাগে। কিন্তু মই শুনিছো এইবিলাক মানে খালে মানে বহুত মানে এয়াত গান মানে বেয়া এইবিলাক এইবিলাক বাহিৰা বস্তু এইবিলাক নয়
অ' দেহৰ কাৰণে হানিকাৰক আৰু।
অ' দেহৰ কাৰণে হানিকাৰ হৈছে।
উম ঠিক কৈছা তাকে - তাকে তথাপিও সেনেকা মানে বেলেঞ্চটো ৰাখিব লাগিব আৰু ভাল মানে কেতিয়াবা খাব মন যায় ন জুতি খাদ্য।
অ' খাব মন যায় কেতিয়াবা।
হম হম আৰু মই দালি খাওঁ তোমাৰ মাটি মাহৰ দালি আছে বা
অ' মাটি মাহৰ দালি অ' ভালেইটো মই
কলাশাৰ দি কেনে।
অ' দালিটো খাই ভাল লাগে, মই সেইটো খাও কিন্তু মই- মই ডেইলি খাওঁ মই এইটো আপোনাৰ মচৰি দালি দি আছে সেইটো মই ডেইলি খাওঁ মাৰ
মচুৰ দাইলটো নহ, অ মোৰো ভাল লাগে এইটো, আৰু তোমাৰ এই কচু, দালিত দি কিনে খাই ভাল লাগে না
অহ, কচু, দালি
অ কচু হওক, তোমাৰ কঁঠালৰ গুটি আৰু এটা বস্তু ভাল লাগে, তোমাৰ মচু মচুৰ দালি তুমি এহ, ঔ টেঙা দি কিনে খাই পাইছা?
অহ ঔ-টেঙা দি, হয় খাই পাইছোঁ ঔ-টেঙা দি অহ, খাই খাই পাইছোঁ মই লাগে এবাৰ মই গৈছিলো আলহীৰ ঘৰত গৈছিলো মান তাতেই খায় পাইছিলো এনে। মানে ঘৰত নিজে বনাই খাই পোৱা নাই।
অ ঘৰত তুমি খোৱা তাতে আলহী ঘৰত টেষ্ট কৰিছা।
অ হয় আল ঘৰত টেষ্ট কৰিছো।
অ আৰু তোমাৰ এই মাছৰ আঞ্জাত বিলাহী দি খাই পাইছা?
অ খাই পাইছো মাছ আঞ্জা বিলাহিদি। উম হয়। বিলাহী দি আপুনি এইটো খাই পাইছে আপোনাৰ এইটো ব্ৰইলাৰ?
অ ব্ৰইলাৰ মুৰ্গীটো বহুত চাইলত বনাব পাৰি বাটাৰেদি বনাব পাৰি। আহ তাকে তাকে আজি খাব লাগিব ৰবা।
উম
ঠিক আছে বাৰু। ভাইটি অঁ।